হেল্ল' হেল্ল'
অঁ
অ কি কৰি আছা? হেল্ল' কি কৰি আছা?
ভাতটো খালো আৰু
হ'ব
ঠি মেলি, এনে অৰপ ৰখি আছিলো মানে, অলপ খোজ-তোজ কাঢ়ি আছিলো কাৰণ মানে ভাতটো খোৱাৰ পিছত অলপ গধুৰ গধুৰ লাগে যে দিনৰ ভাতটো খোৱাৰ পিছত একেবাৰে খুই গ'লে মানে হেৰি পেট চেট বিষাই সেইকাৰণে অলপ খোজ-তোজ কাঢ়ি আছো-
খোজ-তোজ কৰাৰ পিছত একেবাৰে খুম আৰু।
অ
তুমি কি কৰি আছানো?
মই এনে আছোঁ, মই ঘৰৰ বাহিৰতে এনে ৰখি আছোঁ, মানে আমাৰ কাৰেণ্ট গুচি গৈছে এতিয়া সেইটো কাৰণে বাহিৰত ওলাই আহিছো। বাহিৰত মানে অলপ-চলপ, অ কোৱা
বুজিছোঁ। হেৰি, শুনা'না কালিতো দেওবাৰ হয় হে হেৰি এ ক'তোতো এনেও মানে কলেজ-চলেজ নাথাকে বা তুমিতো ক'তো এনে বেলেগ জেগাত নোযোৱা
ত কালি তুমি কি কৰিবা বুলি ভাবিছা মানে এনে গোটেই দিনটো?
কালি মই অলপমান এই এ বহুত মানে ৰখি থোৱা কাম আছে যদি ৰাতিপুৱা সময়ত সেইখিনি কৰিম আৰু। তাৰ পিছত চাও কি কৰো একো তেনেকে ভাবা নাই।
অ হয় নেকি।
অ তুমি কিবা কৰিম বুলি ভাবিছা নেকি?
অ তাকে মই তোমাক আগত কিয় সুধিছো জানা? মানে মই ভাবিছিলো মই তোমাৰ লগত ক'ৰবাত যাম বুলিি মানে সেইকাৰণে মানে আগত সুধি লব লাগে ন তোমাৰো কিবা এটা থাকিব পাৰে ন কাম-চাম। মানে বিশেষ একো কাম নাথাকিলে মই তোক কলো হৈ মোৰ লগত অকমান ওলাই যাবলৈ, মানে যিহেতু কালি দেওবাৰ হয় সেইকাৰণে মানে ভাবিছিলো অকমান নৱগ্ৰহ পাহাৰত যাও নেকি। সেইফালে মানে যাবলৈ বহুত দিনৰ পৰা মানে আৰু ইমান গৰম দিছে যে তাত বতাহও বহুত ধুনীয়া আহে মানে। গান্ধী মণ্ডপতটো আমি গৈয়ে থাকো নৱগ্ৰহতো বহুত দিনেই হ'ল আমি যোৱা নাই। আৰু অলপ মানে খোজ-খোজ কাঢ়িলেও মানে গাটো মানে গধুৰ অকমান কম লাগে। কাৰণ আজিকালি গৰম দিনত আমি কিবা কিবি খাই দিওঁ যে তাৰ পিছত মানে একদম পেটটো মানে ভাল লাগি নাথাকে। কিন্তু বিশেষকে আৰু
মই মানে হেৰি অ ক
কিন্তু বিশেষকে আৰু মানে মই এনে উম কালি কাম আছে মোৰ মানে কাপোৰ-চাপোৰ ধুবলৈ আছে, এতিয়া গোটেই গোটেই সপ্তাহো আমি কলেজ গ যাব লাগে, হেৰি উ চোলা-তোলা সেইবিলাক থাকে ধুই মেলি একদম ঠিক কৰিব লাগে, সেইকাৰণে সেইটো কাৰণে অলপ এ কি বুলি কয় লাগিব সময় কিন্তু মই ৰাতিপুৱা ৰাতিপুৱা কৰি লম বুলি ভাবিছোঁ। তাৰ পিছত খানা-চানাও বনাব লাগিব কাৰণ যিহেতু কালি ঘৰত থাকিম। মই মানে খানা-চানা বনাই ভাল পাওঁ।
ভাল ভাল বস্তু সেইকাৰণে সেইবিলাকো বনাব লাগিব তাৰ পিছত এ উম সন্ধিয়া যাম বুলি ভাবিছিলোঁ তোমাৰ লগত তুমি যদি মানে এনে ফ্ৰী থাকা।
অ অ। যাব পাৰি, মই যোৱা দেওবাৰেও মানে হেৰি মাৰ লগত মন্দিৰত গৈছিলো। দুটা মন্দিৰত একেলগে গৈছো, প্ৰথমতে তোমাৰ কামাখ্যা মন্দিৰ গলো তাৰপিছত ত নৱগ্ৰহ মন্দিৰটো মানে আগতে যোৱা নাছিলোঁ মই ভালকে ত' মাৰ লগত গ'লো সেইদিনাখন ভিতৰলৈকে গ'লো তাতে, ভিতৰতো বহুত ধুনীয়া। নটা গ্ৰহ আছে তোমাৰ। তাৰপিছত আন্ধাৰ। ভাল লাগে আৰু দেওজনে আমাক গাইড কৰি দিছে কোনটো গ্ৰহ কি হয়। আৰু মন্ত্ৰ-চন্ত মাতিছে যেনেকে ভাল লাগিল গৈ কিনে। আমি মানে বেছি দেৰি ৰহা নহ'ল কাৰণ তোমাৰ কামাখ্যাতে বহুত মানুহ আহিছিল। অম্বুবাচী নাই এতিয়া তথাপিওঁ মানে মানুহৰ ভিৰ অম্বুবাচীৰ দৰে সেইদিনাখন। ত কামাখ্যাতে তোমাৰ বহুত দেৰি হৈ গ'ল, তাৰ পিছত আহি আহি তোমাৰ নৱগ্ৰহত গৈছোঁ। তাৰ পিছত নৱগ্ৰহত বেছি দেৰি নৰখিলোঁ। তাৰপিছত তেনেকে আহিলোঁ আৰু সেইদিনাখন দেওবাৰটো বাৰু গ'ল তেনেকে। আৰু কালি চাও যোৱা যদি আমিতো খোজকাঢ়ি যাম, নে গাড়ীত যাবা?
নাই খোজকাঢ়ি খোজকাঢ়িয়ে যাম অলপ হেৰিও হব তোমাৰ এ হেৰি মানে অলপ এক্সাৰচাইজৰ নিচিনাও হৈ যাব খোজ কাঢ়ি গলে দিয়াছোন আৰু ওপৰলৈ লৈকে হয় ন ভাল লাগে মানে খোজকাঢ়ি খোজকাঢ়ি গৈ পেলায় অকমান গৰম লাগা পিছত সেই যোনটো মানে ধুনীয়া এ ওপৰ পৰা মানে এটা মানে পাহাৰৰ যোনটো বতাহ টো হয় সেইটো গাত লাগিলে মানে বিৰাট তে ভাল লাগে মানে।
অ অ যাব পাৰি। খোজকাঢ়িয়ে যাওঁ আৰু
অ শুনা না এনে মানে কালি তুমি চব কাম বন ৰাতিপুৱা কৰিবা তেতিয়া হ'লে।
অ অ চাই ল'ব লাগিব ৰাতিপুৱা মানে আছে অলপমান কাম মানে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে হৈ যাব
হেল্ল হেল্ল
অ আছেই কাম মানে মই এইটো ৰাতিপুৱাৰ পৰা তোমাৰ দুপৰীয়ালৈকে হৈ যাবতো লাগে। আৰু তুমি সন্ধিয়াকে যাম বুলি ক'লা ন তেতিয়ালৈকে হৈ যাব।
ঠিক আছে আৰু শুনা না এনে তুমি কালিতো বাৰু মোৰ লগত সময়তো তুমি দিবই লাগিব এতিয়া যিহেতু মই ক'লো কিন্তু এনে তুমি কি কৰানো দেওবাৰ, শনিবাৰে মানে মোৰ যে একদম ভালে নালাগে ঘৰত থাকিবলে মই মানে এনেকুৱা ভাবোঁ যে কি কৰো কি নোক কৰো কেতিয়াবা মানে ড্ৰয়িং লৈ বহোঁ কেতিয়াবা বাহিৰত ওলাই যাওঁ কিন্তু এতিয়া যে ইমান গৰম দিছে চব মানে ৰবিবাৰ এতিয়া চোৱা হা সোমবাৰৰ পৰা শনিবাৰলেকে মোৰ হেৰি কলেজতে যোৱা হয় ইমান গৰমত কিন্তু তাৰ পিছত আকৌ দেওবাৰেও যদি বাহিৰত ওলাই যাওঁ এই গৰমখনত স্বাস্থ্য বেয়াই হব এনে তুমি ঘৰত কি কৰানো দেওবাৰে?
মোৰ তোমাৰ আ মানে ৰাতিপুৱাতো মই দেওবাৰে তোমাৰ দেৰিকে উঠো মানে তাৰ পিছত কাম-চাম অলপমান যদি থাকে তেতিয়া হ'লে কৰো নহলে তোমাৰ যদি ক'তো ওলাই নাযাও ধৰা। ওলাইতো বেছিভাগ নাযাওৱে মই ওলাই নগলেতো আৰু এনে কিবা চিনেমা তিনেমা নতুন চিনেমা ওলালে চাওঁ তাৰ পিছত তোমাৰ ভন্টিহঁতৰ লগত সন্ধিয়াকে হেৰিত যাওঁ এই কমাৰ্চৰ পিনে। তাতে যাই কিনে তোমাক তাতে যিমান কেইখন দোকান আছে তাৰে পৰা ম'ম' হওঁক বা তা পানী পুৰি হওঁক যি যি আছে চব মানে এটা এটাকে তেজ কৰি কিনে অলপমান ঘূৰি। কিনে আহি যাওঁ মানে সদায় সদায় বেলেগ বেলেগ জাগাত যাওঁ ধৰা। অলপমান পাৰ্কৰ পিনে শ্ৰদ্ধাঞ্জলি পাৰ্কৰ পিনে অলপমান গ'লো মানে খোজকাঢ়ি। পাছত আকৌ আহি যাওঁ সিপিনেও তোমাৰ ভাল ভাল ম মমৰ দোকান আছে ন। তাতে এনেকে ঘূৰি আহোতে খাওঁ তাৰপিছত বা কেতিয়াবা তোমাৰ। এনে ওলাই যাওঁ মানে বেলেগ জেগা মানে অকলেই যোৱা যায় বেছিভাগ সময় সময়ত মোৰ। তুমিতো হলেও ভালে কৰা অ মানে বহুত পা মানে ঘ অকলে ফুৰিব গৈছো ঘৰত অকলে। থাকো গোটেই দিন মানে এই দেউবাৰ দিনা মই অকমান ৰান্ধো কিন্তু। সেইটো কৰো নিজৰত
নিজৰ কাপোৰ- চাপোৰ ধুব থাকে।
সেইটোতো গা ধুৱতে ধুই দিওঁ আধা ঘন্টা এক ঘণ্টাত কাপোৰ ধোৱা শেষ। তাৰ পিছত গোটেই দিনটো কি কৰো আৰু ফোনো চলাই থাকিবলৈ মন নাযায় আজিকালি। অ।
সেইকাৰণে মই মানে অলপ ৰান্ধো মানে মানে দেউতাক কওঁ আৰু কিবা। কিবি আনি দিবলে মানে বেলেগ বেলেগ ৰন্ধা বঢ়া কৰো। আৰু তাৰ পিছত সেইয়াই কৰো কিন্তু সেইয়াই দিনতেই মই ৰান্ধো। ৰাতি মই আৰু ৰাতি আকৌ মোক এলাহ লাগে কাৰণ আকৌ পিছদিনাটো সোমবাৰ হয়। যাব লাগিব কলেজ সেইকাৰণে ৰাতি মানে মই একো নকৰো কিন্তু। সেইটোৱে চৱো না দিনত দুটামানলৈকে ৰন্ধা বঢা শেষ হৈ যায় তাৰছত মই টোপনি মাৰো। তাৰ পিছত মানে গোটেই ৰাতিটো মানে একদম এনেকুৱা লাগে যে ক'বা গুচি গ'লে ভাল আছিল আজি। এনেই মানে দিনটো গুচি গ'ল গোটেই দিনতটো এনেই মানে ৱেষ্ট কৰিলো একো নকৰিলো এনেকুৱা। সেইকাৰণে মানে কি কৰো মানে মই ভাবি আছো হেৰি। শনিবাৰ আৰু দেওবাৰে য়োগা ক্লাছ লৈ লও নেকি নিজৰ স্বাস্থ্যটোও ভাল থাকিব।
তুমি তাতকে হেৰি ডান্স, ক্লাছো ল'ব পাৰা মানে ডান্সো শিকিবা আহিপিনে তোমাৰ য়গাও হৈ যাব ডান্স। কৰাৰ আগতে তোমাৰ হেৰি শিকাইতো। য়োগা বা এক্সাৰচাইজ বোৰ শিকাই দিয়ে তাতে তোমাৰ বেছি মানে হেৰি হ'ব খুব। মানে তোমাৰ সুবিধা হৈ যাব বস্তুবোৰ ভালকে শিকি লব পাৰিব আৰু এটা। নতুন স্কিল তুমি শিকি লব পাৰিবা যদি ডান্স, কৰি। তুমিতো ডান্স কৰাই অলপ চলপ মই দেখিছো। ত ভালকে শিকি ললে। অ সেইটোয়ে কলো যে ডান্স কৰাই হেনেও আৰু যদি ভাল। ক্লছ চালাছ লৈ কিনে শিকা। তেতিয়া হ'লে ভাল হ'ব আৰু তাতে নতুন নতুন লগৰ বোৰো লগ পাবা। ডান্স কৰিতো ভালে পাবা তুমি। ল'ব পাৰা যৰি ইচ্ছা আছে এনেওতো তুমিয য় অ য়োগা ক্লাছতকে তাতে ডান্সত তোমাৰ সেইটো। য়োগা, আৰু এক্সাৰচাইজ, টো ডান্স শিকোৱাৰ আগতে কৰাই লয়। ত সেইটো তোমাৰ।
এতিয়া মই ডেন্স- চেন্স কৰিলে তোমাৰ নিজৰ স্বাস্থ্যতটোও ভাল থাকিব। আৰু মানে উম লগৰ কিছুমানো পাম কথা চথা পাতিম গোটেই দিনটো গুচি যাব। নহলে এনে এনেই মানে পৰি থাকি এতিয়া মানে আমাৰ দিনকাল এনেকুৱা হৈছে আমি মানে পঢ়া বাহিৰেও কিবা কিবি কৰি থাকিব লাগে নহলে নচলিব আজিকালি- চাকৰি কেইজন নাপায়। সেইকাৰণে যদি মই ডাণ্স চাণ্স শিকো বা যোগা শিকো চাৰফিকেট পাওঁ। মই দেখোন য়গাও মানুহক শিকাই পেলাই হেৰি কৰিব পাৰিম। মোৰ নিজৰ য়োগা, ক্লছ এটাও খলি আৰু য়োগা, ক্লাছ খুলিবলৈ ডাঙৰ একদম দুইটা তিনিটা ৰুম নালাগে নহয়। এটা সৰু ৰুমত শিকিবলে শিকাব পাৰিয়ে।
উম আৰু তুমি ডান্স বোৰ ভালকে শিকি কেনে। মানে ভালকে ডান্স, কৰি কিনে সেইটো তুমি চচিয়েল মিডিয়টো আপলোড কৰিব পাৰা বা। নিজৰ ডান্স ক্লাছ তেনেকে খুলিব পাৰা আজিকালিটো চবেই। ডান্স শিকিব খোজে, ত' আহিব মানুহ তেনেকে বহুত মানুহ পাব। আছিল মান অ অ, সিহঁতেতো একেবাৰে সৰু পৰাই শিকি ভাল পায়, ত তুমি তেনেকে শিকালা তোমাৰ মনটোও লাগি থাকিল, তোমাৰো ডান্স কৰা হৈ গ'ল আৰু পোৱালি কেইটা মানে বা তোমাৰ বয়সৰ কিছুমানে যিবোৰে ডান্স ধৰা নাজানে, ত তুমি কমকে পইচা ললে সিহঁতে তোমাৰ তাতে আহিব তেনেকে তোমাৰ দিনটো ভালকে গুচি যাব।
তুমি ঠিকে কৈ আছা, মই সেইবিলাকে কৰিব লাগিব কাৰণ এতিয়া মানে চোৱা আম পইচা মানে এতিয়া ইনকাম কৰিবলে বেলেগ - বেলেগ চাব লাগিব এতিয়া অকল চাকৰি কাৰণে ৰৈ থাকিলে নহব মই চাকৰিৰ কাৰণে ৰখি থাকিবলৈ মানে মই আৰু পঢ়িব লাগিব এতিয়া মোৰ বেচেলৰে
বেচেলৰে ভাল। তাকে তাকে মানে তোমাৰ মাষ্টাৰ্চ ডিগ্ৰী হওক বা তেনেকুৱা ডিগ্ৰীবোৰ কৰিবলে মাষ্টাৰ ডিগ্ৰীৰ পিছত আকৌ পঢ়িবলে তোমাৰ বহুত হেৰি লাগে, সময় লাগি যায়। হেল্ল'? উ উম